হয় মই অলপ কাম কৰি আছো ৰবা।
হয় নেকি, কি কাম কৰি আছা?
হয় মই বাচন ধুই বাচন ধোৱা হল মানে বাচনতটো অলপ এ মিলাই আছো এতিয়া খানা বনাব ৰেডি হ'ব আৰু।
হয় নেকি?
হয়।
ঘৰৰ কাম কৰা তুমি?
হয় কৰো অলপ চলপ। মানে কাপোৰ কাপ পৰ ৰ্ঝাৰু মাৰিনে মাৰি দিওঁ আৰু ভাতবোৰ ইমান নবনাও আৰু খানা চানা। বায়ে বনায়, মায়ে বনায়।
অহ। তুমি খানাছা অহ খানাছানা বন জানেনে?
হয় জানো ইমানকে নাজানো আৰু। অলপ চলপ জানো আৰু। দালি-ভাত। কণী চব্জি এনেকুৱা বনাব জানো।
কণী চব্জি চব জানা মানে।
হয় জানো তুমি জানানে?
অ', মই বনাওঁতো। মই আগতে আ অ', মই আগতে এখন অ ষ্টল দিছিলো ফুটপাথত। তোমাৰ এইটো বনাইছিল চাওমিন তাওমিন, চাওমিন চাওমিন দিছিলো বেচিছিলো তাৰপিছত ভাল চেল কৰিছিলো, তাৰপিছত অলপ, প্ৰব্লেম লকডাউনৰ পিছত বাদ দিলো। মানে লকডাউনত পিছত মোৰ বিজনেছ
তুমি একলাই কৰিছিলা নে তোমাৰ ফ্ৰেণ্ডবোৰৰ লগত
অ', মই দুজনেই কৰিছিলো আৰু এজনী মোৰ বান্ধৱী আছিলে তাৰ লগত কৰিছিলো।
হয়।
উম।
কেনেকুৱা লাগিলে মানে বিজনেচ কৰি সৰু মৰুৱে হওক।
বিজনেছ বৰ ভাল লাগিলে।
হয় আজি মানে মই এটা ফ্ৰেণ্ডৰ লগত কথা পাতিছিলো। সিও মানে তোমাৰ দৰে মানে আগতে কৰি মানে এতিয়া তাই কৰি আছে ফাষ্ট ফুডৰ দোকান তে মই তাক তাৰ মানে মই ক'লো তুমি বহুত পইচা হেৰি কৰি আছা তোমাৰতো নিজৰ জব বুলি। তাই ক'লা নহয় বিজনেচ। তো মানে নকৰিবা বুলি মই মোক ক'লে মই কৈছো ময়ো এনেকে কৰিম বুলি মানে কিমানকে পইচা লয় সুধিছো আৰু মই তে তাই ক'লে মোক যি মানে ইমান মানে পইচা টো মানে নকৰিবা বুলি তুমি মানে বিজনেচত বহুত মানে কষ্ট হয় বুলি কৈছে মোক হয়, নেকি বাৰু এনেকে কষ্ট হয় নেকি?
বিজনেছত টো কষ্ট হয় প্ৰফিটো হয়।
হয়, মানে তাই কৈছে আৰু মোক যি মানে অ নকৰিবা আৰু তুমি মানে বহুত মাথা বেয়া হ'ব। মানে মোৰ মাথা গৰম হ'ব সনেকুৱা টাইপ কৈছিল। গৰমতটো নহয় চাগে ন নিজৰ লৈ কথা হাহ ভে নহয়।
বিজনেছত মেনেজমেন্ট না জানিলে তোমাৰ এনেকুৱা প্ৰব্লেম হয়। বিজনেছত মেনেজমেন্ট ফাষ্ট বস্তু মেনেজমেন্টহে তোমাৰ মিলাব লাগে। আৰু সেইটো মিলালে তোমাৰ সেনেকুৱা একো প্ৰব্লেম নহয়। যিটো লাইফ
মোৰ মতে মানে মই ভাবিছো। মই বিজনেছ কৰিম কিয় কি চোৱা আজিকালি না বহুতে মানে অ' বেলেগৰ ওপৰত কাম কৰে বহুত আজিকালি বহুত মানে বেছি প্ৰফেচনেল লাগে ন সেইটো কাৰণে বহুত মানে কৰিব খুজিলে মানে মানুহ পৰা দিনটো অনাৰ থাকি। সিহঁতে বহুত কিবা কৈ দিয়ে। তেনেকুৱ তেনেদৰে মানে মই ভাবিছো। বিজনেছ এটা খুলিম। যিহেতু নিজে নিজে অনাৰ মই নিজে ভালদৰে কৰিব পাৰিম আৰু মোক কোনো ক'ব লগা মানে কোনো নহ'ব আৰু মানে সৰু এটাই হওক মানে নিজে কৰিম বুলি ভাবিছিলো আৰু মই
হয়। তুমি ঠিকে কথা ক'লা মানুহে মানে বেলেগৰ তলত কাম কৰিলে কথাটো শুনিবই লাগিব।
হয় আগতে তেনেকুৱা নাছিলে আগত আগতে মানে সবে ম ফ্ৰেণ্ড মানে নিজৰ নিচি মানিছিল আৰু আগৰ মানুহবোৰ মানে তুমি যাৰ তাতে কাম কৰিব যাবা তাই তোমাক মানে ভাল ৰেচপেক্ট দিব ভাল সেইটো কৰিব আৰু মান তোমাৰ হেল্পো কৰিব নিজৰ বুলি কলে ভাই ভাই ভন্টি বুলি কিন্তু আজিকালি মানুহ দেখা পাইছা ত মানে ইমান মানে ভেলুৱয়ে নালাগে নিজৰ চিনাকি মানুহ হলেও মানে সিহঁতে নিজৰ নিচিনা নামানে ভাবে যে ই যেতিয়ালৈকে দে মানে আগবাঢ়া নাই। মই ইয়াক কিয় কেনেকুৱা কথা পাতিম মই মানে কিয়? হেৰি কৰিম মানে আগবঢ়া মানুহবোৰ বেছি চাই আৰু সেইটো কাৰণে মই ভাবিছো আৰু যি যিহেতু নিজে আগবাঢ়িব চেষ্টা কৰিম আৰু বিজনেচ কৰিম বুলি ভাবিছিলো। কিন্তু চাওঁ ৰ'বা কি হয়। ইন ফিউচাৰটো।
ভৱিষ্যত আৰু কি হ'ব কি নহ'ব।
হয় সেইটোতো হয় মানে এতিয়া ভাবি থোৱাতটো নিজৰ ন না ভাবিলে তো একো ভাল নহয় ভাবিবতো লাগিব। হয়।
অ ভাবিটো লাগিব সেইটো কথা ঠিকেই ক'লা তুমি। জীৱনত মানে নিজৰ কৰাটো বহুত ডাঙৰ কথা নিজৰ কৰিলে নিজৰ কষ্ট কৰিলে, তোমাৰ কষ্ট অলপ কৰিব লাগিব। নিজৰ কামত সদায় কষ্টতটো মেইন আহে আৰু।
কিব হয়-হয় কষ্টও থাকিব যিহেতু মই নিজে কৰিম ন অলপতো কষ্ট দিবই লাগিব, কষ্ট নহ'লেতো কামটোতো নহবই। তে মই-মই নিজেও কছাকৈ নিজেও ভাল লাগিব যিহেতু মৰে কাম ন। মানে মোৰ কাম হ'লে মই কষ্ট কৰিলে কোনো হেৰি নালাগে। লিব অ মই ভাবিম যে মৰে কাম মই কষ্ট যিমান পাৰে সিমান কষ্ট কৰিম সেইটো হয়। আৰু যদি বেলেগৰ পৰা যদি কাম কৰিম বেলেগৰ কামটো মই মোক ক'ব যে ইমান ভাল কৰা সেইটো কৰা এইটোতো ভাল নহয় ন সেই যতি মোক যিমান কব মানে এনেকুৱা লাগিব ন যি মানে তাৰ কামত বেছি মানে দম দি আছে। সেনেকুৱা টাইপ হয় ন মানে ভাল নালাগে আৰু।
এনে কামটো বেলেগৰ কৰাছে কি নিজেও কৰা ভাল।
হয় ঠিকে কৈছ তুমি নিজৰ কামটো কৰিলে বেছি ভাল।
শিকিব লাগে শুনা আগত কথাটো হ'ল শিকিব লাগে কামটো বেলেগৰ কৰিকে শিকিব। শিকিব লাগে কামটো মেনেজমেণ্ট
মই মানে সেইটোয়ে ভাবিছো আৰু পইচাটো লাগিব ন এটা। বিজনেছ কৰিব কাৰণে পইচাটো লাগিব পইচাৰ কাৰণে মানে বেলেগৰ ওপৰতো কৰিবই লাগিব। কৰাৰ পাছতহে নিজে, যে ভাবিম যে অ' মই নিজে কৰিব পাৰো বুলি কৈ কিনে। তেতিয়া মানে মই নিজে কৰিম আৰু।
উম' তুমি কথাটো ভাল কথা ক'লা নিজৰ। পইচা থাকিলে আৰু এটা কথা কওঁ। তোমাক বেলেগৰ যেতিয়া পইচা দি কাম কৰিবা না তুমি, তেতিয়া তোমাক সেটো পইচাৰ ভেলু গম নাপা। যেতিয়া নিজৰ পইচা দি কৰিবা ন। তেতিয়া সেইটো পইচা তুমি ভেলু গম আৰু নিজৰ বিজনেচত তুমি ইমান ফকাচ দিবা।
হয়-হয় ঠিকে ক'ল তুমি তেতিয়া মানে দিজে ভাবিম নয় মৰে কাম বুলি কৈ কেনে।
কষ্ট মই যিমান কৰিম সিমান প্ৰফিট সেই কাৰণে তুমি, অ সেইটো কামত তুমি হান্দ্ৰেড পাৰ্চেন্ট দিবা তাৰ পিছত সেইটো কামটো আগবাঢ়ি যাব। সেইকাৰণে কাম কাম টো কৰিবা নিজৰ কৰিবা নিজৰ ক নিজৰ চেভিং দি নিজৰ জমা পুঞ্জি দি কৰিলে অ মানে উন্নতি হোৱা বেছি তোমাৰ সেইটো সম্ভাৱনা থাকে।
হয় ঠিকে কৈছা তুমি
তোমাৰ মতে দি কি হয় কোৱাচোন?
হয় মোৰ মতেতো মানে নিজে মই যে কলোঁ মানে- যিহেতু মই নিজে কৰিব লা- গে মানে নিজে কৰিম নিজে কৰি কিনে হেৰি হ'ব আৰু যেতিয়া মই বেলেগৰ পৰা কৰা পাছত মানে অলপ পইচা ইনভেষ্ট কিয় কি বিজনেছ ইছনেছ কৰিবৰ কাৰণে মানে পতকে নহয় ন যেতিয়া ব্যৱসায় কৰবা- মানে মই যে যাম মানে সোনকালে ম ভাবিম যে এতিয়াই ডাঙৰ হৈ যাব মানে ব্যৱসায়টো মোৰ। সেনকাতো নাহল হব ন অলপ মানে ইনভেষ্ট পইচাটো ল'ব লাগি- ব মানে ধাৰো লব লাগিব কাবা পৰা মানে ধাৰ মই যদি ভাবিম অ মই ধাৰ নলকে কৰিম তে মই বেলেগৰ পৰা আগতে কাম কৰিব লাগিব সি যিমান- পইচা মই মানে গোটাব লাগিব, গোটাই কেনেহে মই এটা বিজনেছ ষ্টা ষ্টাৰ্ট কৰিব পাৰিম হয়নে নহয়?
সেইটোতো হয়, যেতিয়ালৈকে বিজনেছ ধাৰ নলৈকে নকৰা সেইটো বিজনেছে নহ'ব।
নহ'ব আৰু মানে তিতা ক'বও পাৰিম আজি মই ধাৰে যদি নলম মানু্হ চকুত লাগে নে কিছুমানে ভাবে- অ মানে ই কৰ পৰা পইচা আনিছে কি কৰিছে মানে বহুতে ইমান ডাঙৰ বিজনেছ কৰিলে এটা ডেন পইচা ক'ৰ পৰা আনি মানুহ চকু লাগে সেইটো কাৰণে বহুতে মানে কি কৰে- পইচা থাক থাকা বাবজুটো মানে পইচাটো লয় আৰু বেলেগক আৰু তোমাৰ চাবা হা, তুমি নিজে ভাবিবা যেতিয়া তোমালোক পইচা আছে হা- তুমি যদি কাৰোবাক কবা যে মোৰ লগত পইচা আছে আৰু মই মানে সেইটো- পইচা দেখাব লাগিব বেলেগৰ বস্তু সদায় মানে কি হ'ব লাগে মানে মিডিয়াম হ'ব লাগে ইমানো- উপৰ হৈ যাব না- ভাই তোমালগ আছে হা কিন্তুটো তুমি নেদেখা যি অ মোৰো আছে কিয় কি আজিকালি মানুহ চকু বহুত লাগে হয় নে নহয়? তে চকু লাগা মানে সেইটো কাৰ তুমি এইটোকে দেখাবা ভালে মো লগত পইচা থাকিব কিন্তু তুমি ধাৰ ল'বা, যিহেতু তোমাৰ সেহঁতে ভাবব অ ই এনেকা ধাৰ লৈ কৰিছে মইও অলপ হেল্প- কৰি দিওঁ।
সেইটো কথা তুমি ভাল কথা কলা, আজিকালি যুগত যেতিয়া জুনে পইচা দেখায়- তাৰ নিজৰ-নিজৰ- কাল দেখুৱাৰ নিচিনা, আজিকালিৰ যুগত পইচাৰ কাৰণে মানুহে মানুহক আহ কি মাৰিব খোজে।
হয় হয় ঠিকে কৈছা তুমি হয়। মানে নিজৰ মানুহো হওক মানে বহুত- হিংসা কৰে মানে মানুহ প্ৰতি হয়।
তোমাৰ লগত পইচা থাকিলে তোমাক মানে চকু দিয়ে আৰু তোমাক, তুমি সেইটো পইচা যেতিয়ালৈকে তুমি তুমি যিকোনো কাৰণে পইচা থোৱা মানে সেইটো পইচা তাক লাগে মানে।
উম হয় ঠিকেই কৈছা।
সেইকাৰণে প পইচাটো দেখুওৱাটো বহুত ডাঙৰ সেইটো আজিকালি বিপদ হৈ গৈছে।
হয় পইচাটো মানে মোৰ নিজে মায়ে মানে মোৰ মা মানে যিকোনো কাম মানে পইচাটো মান আজিলৈকে আমি মানে কাৰ পৰা লৈ পোৱা নাই হয় নে নহয়? কাৰলৈ মানে মোলেও থাকক। কিয়া নাথাকো মোৰ মন মানে এইটো ভাবেই যি কাৰো পৰা নলও বুলি কেনে হা। তে কাৰ ওলোৱা মানে কিয ইমান নিজে-যিমান আমি অলপ মানে যেতিয়া পইচাৰ ওচৰত পৰি যায়। কম পৰে মাই কি কৰে? বস্তুটো অলপ কমাই লয়। মানে এইটো ভাবে যে মই বেলেগৰ পৰা লোৱা মানে এইটো মানে এনেকুৱা নবত নাহক যে মই বেলেগৰ পৰা লওঁ। তে হেইটো কাৰণ মা ভাবে যি অলপ লি লিমিটত চলক মানে মাম্‌ মই ইমান মানে ভালদৰে সমান-সমানতাকে পইচাটো খৰচ কৰে আৰু। যিহেতু কাৰো ওপৰত মানে হাত যোৰ কৰে। কিয় কি-বহুতেটো মানা কৰি দিয়ে নাই মোল লগত পইচাট এটা নিজৰ তাতে মোৰ লাজ লাগে। ন' অ' ই মোক, ই মোৰ পৰা লয় কিন্তু মোক দিব নোখোজে। সেইটো কাৰণে মানে এনেকুৱা কেতিয়াও হ'ব নালাগে যি বেলেগৰ তাত তেল' খোজোঁ। এনেকুৱা হ'ব লাগে, মানে পইচটো তুমি যিত্‌ তেতিয়াৰ পৰা মানে ইষ্টাৰ্টিং কৰিবা, কমাই ইষ্টাৰ্ট লৈ কেনে হ'ব। যেতিয়া তুমি পাৰি যাবা ন' তেত্‌ তে আত্‌-মানে কেতিয়া তুমি বেলেগৰ তাতে মানে নোক্‌ বুজিবা যি অ' মোক পইচা লাগে, মোক দিয়া, মানে বহুতে না বুলি ক'বলে- না বুলি ক'লে ভাল নালাগে ন! যদি তুমি তাক হেল্প কৰিছা তুমি তাক সহায় কৰাৰ পাছতো তোমাক- তাই তোমাক সহায় কৰা নাই, তোমাক বেয়া লাগিব নে নাই? তে হেইটো কাৰণে মানে- মোৰ মা ভাবে আৰু, বেলেগে মই বেল- মোৰ মা কয়- মই বেলেগক হেল্প কৰোঁ, কিন্তু মানে মোক মানে কোনো হেল্প নকৰে। হেইটো কাৰণ মই পইচা কিয়ও নোখোজোঁও। লাগ' হ'লে মোৰ মাই দি দিয়ে, কিন্তু নোখোজে।
উম্‌ ঠিকে কলা। আজিকালি যুগত মানুহে- ধাৰ খোজাটো মানে - ধাৰ দিবই নালাগে ধাৰ খুজিব নাল লাগে মই কোৱা মতে। অ' কাৰবাক ধাৰ দিলে তুমি ল'ব নোৱাৰিবাই।
হয় হয়, এইটো তুমি ঠিকে কৈছা মোৰ মাই মানে এ বহুতক পইচা দি থৈছে। কিন্তু আজিলৈ কোনো মান নিজে আৰু নিজে সোধাতোটো ভাল নালাগে যিহেতু চা তুমি যদি মোৰ পৰা পইচা ল'বা তুমি নিজে মন থাকিব লাগিব যি তোমাক মই দিব আছে। তে তুমি যদি মোক নিদিবা তে মই-মই তোমাক কেনেক খুজিম? যেনেকুৱা কি তুমি খুজিব কাৰণে আহিছ লা সেনেুৱাকেটো তুমি দিবও লাগিব ন?
অ' দিবও লাগিব। তুমি তোকৰ কথ ঠিকে কলা। যেনেকুৱা লাগে, তেনেকুৱা ঘূৰাইয়ে দিবা লাগে। তাৰৰটো পইচা ন?
হয়, ঠিক আছে দিয়া। তোমাৰ লগত কথা পাতি ভাল লাগিলে। ৰাখিছোঁ দিয়া, হয়। পিছত ভালকে কথা পাতিম দিয়া, হয়। ঠিক আছে।